হেল্ল'।
হেল্ল' অহ শুনিছেনে এয়া হেৰি অ। আহিছ এফালে জেঠাই ঘৰৰফালে। কপাহাহ লৈ আহিছোঁ।
অ কপা হেৰা মই বোলো আকৌ হেৰি অম্বুবাচী হৈছে যে এইফালে গৈছ নেকি।
অ।
অ আজিৰ পৰা হ'বহে। কিয় যোৱা নাই। মই যাম বুলি ভাবিছিলোঁ কিন্তু হেৰি। এ নোৱাৰা হ'ল। ছোৱালী। সেইটো কাৰণে মানে হা
কেতিয়া?
তাই কালি
কেতিয়া হ'ল অ আজি
কালি হ'ল কালি।
অ তাকে
আজি দুদিন হৈ গ'ল অঁ।
অঁ অম্বুবাচীত। আজি আজিৰ পৰা ষ্টাৰ্ট হব নেকি?
আজিৰ পা হ'ব। আজি ৰাতিপা লগাব নেকি? আজি ৰাতিপুৱা লগাব তাৰপিছত ছাব্বিশ তাৰিখে অ ছাব্বিশ হ উম পঁচিশ তাৰিখৰ পৰা মানুহে চাব পাৰিব বুলি কৈছে আৰু মন্দিৰ খুলিব বুলি শুনিছো।
অঁ, অঁ যাবি নেকি যাবি নেকি?
তাকে এতিয়া এ এনেকুৱা হ'ল কাৰণে এনে যাবলৈ মন এটা আছিলে ইমান দূৰৰ পৰা মানুহ বিলাক মানুহ বিলাক আহে ন।
অঁ তাকে এনেকুৱা হল ম এনেকুৱা হ'ল মানে কি চাম মানে এইটোতো সেইটোয়ে হয় ন কাম সেইটো কাৰণেতটো অম্বুবাচী পাতে হয় নে নহয়। কামাখ্যা এতিয়া দুৱাৰ বন্ধ থাকিব এইকেইদিনত।
বন্ধই থাকিব এইকেইদিন অঁ।
অঁ ইমান দূৰৰ দূৰৰ পৰা মানে বাহিৰৰ পৰাও সেইবিলাক আহি যে মুনি বিলাক ৰিখি বিলাক তাৰপিছত
ঋষি মুনি সাধু সন্যাসী অঁ এইবিলাক দেখুৱাই আছে। টিভিত এতিয়া ইমান আহি আছে। ন গাড়ীয়ে গাড়ীয়ে আহি আছে দেখিবলৈ ইমান ভাল লাগিছে। আগতে মই যাম এনেই গৈছো কামাখ্যামা হেৰি চাবলে কিন্তু মানে মই এনেকে মেলাত যোৱা নাই অম্বুবাচীত।
বহুত মানুহ হয় অম্বুবাচীত যাওঁতে ম তাকে ময়ও ভাবো যাম বুলি মিলাব নোৱাৰি।
নোৱাৰি অ। এ এতিয়া লৰা ছোৱালী ভেজাল ন এতিয়া এ আহে এতিয়া পাৰিলো হেতেন এতিয়া আকৌ তাই এইটো হল নহয়।
ছে।
পৰীক্ষাও চলি আছে অ।
পাৰিলে ভাল আছিলে ন।
ভাল আছিলে চাবলৈ ইমান
কিন্তু হেৰি আৰু সৰু ল'ৰা ছোৱালী লৈ গলে কষ্ট পাব। ইয়াকে মেইন ৰাস্তাৰ পা খোজ কাঢ়িব লাগে।
অ অ অ নহয় এতিয়া অ বাৰ্বি
সৰুহৈ আছে যে।
তাই খোজ কাঢ়িবলৈ অকণমান দিগদাৰ পাব ইমান দূৰ মানে
দূৰ নহয় মাক দেতাকে ওপৰলৈ উঠিবলৈ ভাগৰ লাগে আৰু নামি অহাতটো বেলেগ উঠি যোৱাটো বেছি কষ্ট। নহয় যে।
অ তাকে কিন্তু আকৌ সেই এনেকুৱাত আকৌ ভাগ গৰটো লাগে যদিও মান
মানুহৰ ভিৰত মানুহৰ ভিৰত মানে ভাল লাগে আৰু। যোৱা নিচিনা নালাগে যে বহুত গৈছিলে যোৱা বছৰ।
অ।
বা হত গৈছিলে আৰু এজনী পুলিচ কৰে ৰানুৱাই ধনোবা। গৈছা আৰু একে যোৱা নিচি নিচিনা নালাগে মানে ভালে লাগে।
তাকে মানে ইমান মানুহ নেদেখা মুখ দেখি ন আৰু তাক উম ভগৱান ৰে গুণানুকীৰ্তন হৈয়ে থাকে তাত চব ফালৰ পৰা ধৰি লওক সাধু সন্যাসী ঋষি মুনিবোৰ গোটেইখিনিয়ে একেবাৰে এনি টাইম পূজা মানে কিবা ধ্যানতে থাকে ন। আৰু সেইবোৰ থাক দেখি দেখি থাকিলে মন বোৰ এনেও ভাল লাগিল লাগি গৈ থাকে।
খাব মন আাছিলে এবাৰ সো সিহঁতৰ হেৰি যে সিহঁতৰ আকৌ পৰীক্ষা চলি থাকে।
অঁ, সেইটো কাৰণে অঁ, যাবলৈ ভাল লাগিল হয় ন গছ যোৱা হয় একেলগে গ'লো হয় কিমান ধুনীয়াকে। যিমান দেৰি হলেও কথা নাই ৰাতি অকমান দেৰি দোৱা হ'লেও গোটেই চাই কৰি আহিলো হেতে ন, অকণমান বহি কৰি তাতে ন? ভাল লাগিল হেঁতেন। কিন্তু এতিয়া কি কৰিবি আৰু, কপালতে নাই বুলি ধৰিছো।
তাকে মিলাব পাৰিলে ভাল আছিলে।
তাকে, নহয় নহয়, এ ভগৱানৰ ওচৰলে যাবলৈ হে?
কামাখ্যা, মন্দিৰ ভিতৰত
অঁ, তালৈ গ'লো, তালৈ গলো। মুনুৰ তিনিবছৰ মান হৈ থাকোতে এবাৰ গ'লো। তিনি বছৰ চা চাৰি বছৰ মানতে এবাৰ গ'লো
অ'
এতিয়া আকৌ ভগৱানে কোনদিনা মিল লায়, তেতিয়া তেনেকে যাম আৰু।
তেতিয়া তিনিবাৰ মান গৈছোঁ অ' হেৰি দৰ্শন কৰিবহে পাৰা নাই। ভিতৰ একে
অ'নাই, নাই, মই একে ভিতৰত সোমাই দৰ্শন কৰি সেৱা সৎকাৰ কৰি আহিছোঁ দেই। আকৌ ইয়াতো, ইয়াতো আছে নহয় কামাখ খ্যা মন্দিৰ, শিলঘাট কলিয়াবৰ শিলঘাট যে, কলিয়াবৰ যে শিলঘাট বুলি কোৱা জেগাটো সে- সেই তাতো আছে কামাখ্যা মন্দিৰ। তাতো ভাল লাগে, তাত কিন্তু হেৰ ই, ইয়াত ধৰা অ', ইয়াত যেনেকুৱা এটা মানে হেৰি আছ চে আও ইয়াত ধৰ ভিতৰত যিটো পৰিৱেশ বা ভিত তলৰ যিটো দেখা দেখিবলৈ যিট টো, সেইটো মানে নহয় আৰু তাত, তাতো বেলেগ, মানে বিভিন্ন হেৰী অংগ পতংগবিলাকৰ পৰা হে তেনেকে হোৱা বুলি সেইটো জানো মান নুহে ভবা নাই। বা হেৰিত উল্লেখ হৈ থকা নাই জানো কিন্তু তাৰো তেনেকে বেলেগ আৰু, শিলঘাটতো বেলেগ। তাৰপিছত আকৌ হাতীমূৰীয়া বুলি এট টা ঠাই আছে, শিল মানে শিলঘাটৰ পৰা অলপ আগলৈ আৰু হাতীমূৰিয়া বুলি এটা ঠাই আছে, তাতো আছে। কামাখ্যা মন্দিৰ। কামাখ্যা নহয় আৰু দূৰ্গা মন্দিৰ সেইটো। অ', গৈছো, গৈছো, গৈছো বহুত ধুনীয়া লাগে মানে একদম, অ', সেই ত্ৰিশূলধাৰি, পিকনিক, অ' পি পি, সেই কামাখ্যাৰ ওচৰতে তাৰ পৰা অলপ আগুৱাই গৈ পেলাই সেই ত্ৰিশুল ধাৰী মন্দিৰ পায়। কামা
গৈ পাইছোঁ, এই কামাখ্যা মন্দিৰত সোমোৱা নাই। গৈছো, দুবাৰ গৈছো।
অ', ত্ৰিশূলধাৰী, ত্ৰিশূলধাৰীয়ো ধুনীয়া পিকনিক খোৱাৰ কাৰণে মানে বহুত ধুনীয়া দেখা। লগত তে ব্ৰহ্মপুত্ৰ নদী আছে, সেইফালে। তাতে আকৌ হেৰিও হয় নহয়, অ, অ, তাতে আকৌ হেৰিও হয়, অশোক অষ্টমী মেলাও হয় নহয় অ'
অ' সেইটোত হেৰি, মই যোৱা নাই বাৰু, আমাৰ অস্হি তাত দিছে, দেউতাৰ অস্হি তাত দিছে এই মেলাটো বহুত ডাঙৰকে হয় যে
অ', অ', সেইটো ইয়াত অম্বুবাচী হয়, তাত অশোক অষ্টমী হয়। সেইটোও বহুত ডাঙৰকে হয়।
এতিয়া হয় নেকি?
নহয়, নহয়, সেইটো মাৰ্চ-এপ্ৰিলৰ ভিতৰতে হয়। বহাগৰ বিহু আগে পিছে হৈ যায়। সেইটো। সেইটোও বহুত ডাঙৰ মেলা, বহুত দূৰ দূৰত, কিন্তু তাত এ তাতো আহে, পূজাৰী সন্যাসী এনেকে আহে, কিন্তু ইমান ডাঙৰ ধৰ ইয়াত যেনেকে এতিয়া অম্বুবাছ চীনত যেনেকুৱা ধৰ বাহিৰৰ পাও আহে, তেনেকুৱা ইমান নাহে আৰু। আহে মানুহ, এ উ কামাখ্যা দৰ্শন কৰিবলৈ আহে দেৱী মা, কিন্তু হেৰি কৰিবলৈ নাহে আৰু, তেনেকুৱাকে নাহে আও। এয়াত উ মানে গুৱাহাটী কামাখ্যা নিচিনা।
অ'
ভাল লাগে, মেলা চেলা হয়, ডাঙৰ মেলা হয় তাতো।
গৈছা নে?
গৈছো, হেই, আমাৰ বাইদেউ তাতে বিয়া হৈছে এ নহয়, এই মানুহজনৰ ফালৰ। শিলঘাট তাতে, বাইদেউহঁত তৰ পৰা বেছি দূৰ নহয়, মই তালে গ'লে এবাৰ মানে যাওঁৱে। আকৌ যোৱা কথা এটা আছে অহা আজি সোমবাৰ নহয়, আহা সোমবাৰ মানে যদি একো ভেঁজাল নোলায়, তেনেকে যাম বুলি ভাবি থৈছো আৰু। বাইদেউহঁতৰ অ', মানে কিয় এই বাইদেউহঁতৰ হেৰি ভিনদৌৰ মাক ঢুকালে যে
উম
তালে মানে সকামলৈ যোৱাগে নহ'ব, কিন্তু মানে সেই এনে এপাক মানে দেখা কৰি আহি বগৈ লাগিব, তাৰছত আ কৌ এই, ওচৰৰ বৌ এজনীয়েও কৈছে সিহঁতো মানে কামাখ্যালৈও যাম বুলি কৈছে, মন্দিৰ চাবলৈ। তাৰছত মই বোলো ঠিকে আছে তেতিয়া হলে, তেনেকে এপাৰ এবাৰ যদি
তাকে, এবাৰ মো গ'লে মোকো লৈ যাবি কামাখ্যা মন্দিও চাই আহিম কেতিয়া যোৱাটো হব মোক কৈ দিলে হ'ল আৰু, মোৰ যদি একো ভেজাল নাথাকে
গ'লে খবৰটো দি দিম বাৰু মই। যদি যোৱাটো হৈ যায় ফাইনেল।
অ', অকন চেষ্টা কৰিছাচোন মোক বাচি কিবি চাব যাব পাওঁ।
তাকে মই গ'লে আকৌ তাইক নিনিলে তাইৰ মন টো বেয়া লাগিব নহয়, কান্দিব। তাইক আকৌ, তাই কেইদিন হ'ল আজি দুদিনহে।
হয় যাব পাঁচদিন চাৰিদিন হ'হলেও যাব পাৰিব। কাৰণ তাতে চব বন্ধ, হয় নহয় তাত সেইটোৱে কামাখ্যা মানে সেই সেইটোৱে হয়, সেইকাৰণেতো বন্ধ হৈ থাকে।
তাকেইতো সেইকাৰণে, সেইকাৰণে ভয় লাগে নহয় মন্দিৰৰ কথা।
মন্দিৰত আমি হেৰি নকৰ গৰু নহয় চোন চব বন্ধই হয় থাকিব যে। চাৰি, পাঁচ দিন হ'লে যাব পাৰিব, অ', চাৰি, পাঁচ হ'লেও যাব পাৰি।
তাকে বাৰু দেউতাকৰ লগত কথাটো আলোচনা কৰি চাওঁ কি কয় বোলে যাব যদি বোলে
অ', অ', অ', অ', অ', তাকে আলোচনা কৰি চাবিচোন বাৰু। গৈ মানে ভাল লাগিব আৰু বহুত দিন হ'ল মানে ভাবি আছ
অ', গৈ আহিলে ভাল লাগিব।
অ', অ', অহ। নহয় এনেকুৱাতো গৈ ভালে লাগিব। মন যায় দেচোন আও যাবলৈ মনটোতো যায় যাবলে কিন্তু এতিয়া, অ', মই দেউতাকৰ লগত আলোচনা কৰিছোঁ, দেউতাকে চাগে অন্য নক'লে এইটৱে ক'ব আৰু হেৰি যে এয়া মানে তাই এইটো যে সেইটো কাৰণে মন্দিৰৰ কথা। পূজাৰী, ইমান ৰম বা মানে সাধু, সন্যাসী, পূজাৰীসকল আহিব হয়। সেইটোৱে ক'ব চাগে বাকী কিবা কয়। ত' মই আলোচনা কৰি লওঁ। তাৰপিছত বাৰু! জনাম দে তোক। হব, অ' অ' ঠিক আছে হব দে নহলে, অ' অ' হব দে। আহ, উম।